শুনিছানে এয়া আছো তোমাৰ।
ভালেই অ কি কৰি আছা।
মই তোমাৰ এইয়া এই অকমান গা পা ধুই আহিছো অকমান মানে ওলাই গৈছিলো বৰষুণত তিতিলো। গা পা ধুই আহি বহিছোহি। চাহ তাহ খালানে।
চাহ তাহ খালো অ চাহ তাহ। খাই বুলি মোৰ এই টিউচনত। এনে শুই আছো।
অ অ অ ডিউটিলৈ গৈছিলা ন।
ডিউটিলৈ গৈ আছিলো অ তোমাক। কলেজ খোলা নে বন্ধ।
কলেজ খোলা তোমাৰ যোৱা নাই মানে পৰখিলে পৰা পৰীক্ষা আছে সেইকাৰণে তোমাৰ অলপ ঘৰতে পঢ়ি আছো মানে। ক্লাছ টো ইমান হোৱা নাই যে। সেইকাৰণে ঘৰতে পঢ়ি আছো পৰা পৰীক্ষাৰ কাৰণে। বাকী ভালে নহয়। ঘৰত।
উম ভাল-ভাল তোমালোকেও ভাল।
আনা ভাল-ভাল আছোঁ আৰু । খেতি পথাৰৰ দিনত এতিয়া তোমাৰ । দিছে কঠীয়া-চঠীয়াটো লাগি আছে মাহঁত অকমান। সেয়া তোমালোকৰ । খেতি লাগিছে নেকি।
আমাৰ খেতিত লাগিছে খেতিত মানে মেইনলি। টাইম নহয় মই ৰাতিপুৱা মোটামুটি তিনি ঘণ্টা লাগিব পাৰো তাৰ মানে পিছবেলা তোমাৰ টাইম নহয় পিছবেলা মই গেৰাণ্টি দিব নোৱাৰো যে মই ইমান । হোৱাই নাই পথাৰলৈ মই আগবেলাই যাব লাগে ৰাতিপুৱা তোমাৰ চাৰিটা পৰা আঠলেকে থাকিব পাৰো তাৰ পৰা আহিব লাগিব।
অ অ আচ্ছা।
কঠীয়া পোৱা হ'ল বাৰু কিন্তু আৰু কঠীয়া পাৰিব লাগিব। মানে সেইখিনি যিমান খিনি কঠিয়ী পাৰিলো সিমান খিনি মানে তোমাৰ ইমান নগজিলে মানে।
অ এই তোমালোকৰ এইফালে হয় হয় তোমালোকৰ এইফালে এতিয়া খেতি পথাৰত। বানপানী হোৱা যে নদীৰ পৰা যে পানী আহে যে সেই সমস্যাটো এতিয়াও আছেনে। এতিয়াও আছে ন তোমাৰ গোটেই মানে।
সমস্যাটো অলপ সমাধান হ'ল কিন্তু সেইটো মানে কোনো ৰিস্ক লব নোৱাৰি মানে নদীত যদি পানী বাঢ়ি যায় আকৌ মাথাইটো তোমাৰ ছিগি যাবও পাৰে। আহ তাতে এইবাৰ বৰষুণৰ মাত্ৰাটো যোৱাবাৰতকে বেছি
বেছি হয়
যোৱাবাৰ ইমান বৰষুণ নাছিলে ইবাৰ তোমাৰ ব'হাগৰ পৰা বৰষুণ ননষ্টপ দিয়ে আছে
হয় হয় । সেই মঠা
মাথাইত নতুনকে বনাইছে তোমাৰ এতিয়াই মানে কোনো ৰিস্ক দি বনোৱা হৈ আছে
এনেই ঠিক-ঠাকে বনাইছে নে ঠিকেদাৰে সেই
মাথাইটো মানে ইমান উন্নত নহয় মানে যিমানটো উন্নতকে বনাব লাগিছিল সিমানটো উন্নতকে মানে বনাব পৰা নাই মানে
আপোনাৰ মানে নদীৰ শক্তিটো চাই সিমান সিয়ত হোৱা নাই। হয় নাই?
ইমান উন্নত হোৱা নাই মথাইটো
হয় হয় এতিয়া সেই তেনেকুৱা হলেতো তোমাক গোটেই হেৰিছেগে মাথাই ছিগে।
উ তাতে এতিয়া তোমাৰ নদী পাৰতটো নতুন মাটি পেলাইছে আৰু নদী পানী অহাৰ লগে লগে নদীত মেঠাইতটো অলপ খহিবই যদি বেছিকে খহি যায় তেতিয়া তোমাৰ মাথাইতো চিগা সম্ভাৱনা থাকে
বেছি থাকে অ এতিয়া এতিয়া তোমালোকৰ বাৰু এতিয়া নতুনকে ঘৰ বনাইছা ভেটি ওখ এতিয়া বাৰু তোমালোকৰ ভেটিলে পানী নোসোমাই বা ঘৰত পানী নোসোমাই । এনেই আগতে তোমালোকৰো পানী সোমাই ন? তোমালোকৰ কেনেকুৱা ধৰ মানে মই মানে কি কৈছো আমি যিহেতু বানপানী বিশেষকে আমি বানপানী সমস্যাত ভোগা বা সমস্যাখিনিৰ সন্মুখীন হোৱা নাই এতিয়া এ তোমালোকে সেইখিনি সমস্যা পাই আহিছা ন গতিকে সেই সেইখিনিক ক্ষেত্ৰত কিমান খিনি মানে হেৰি হয় সেইখিনি অকমান কোৱাচোন মানে কথাখিনি মানে জানিবলৈ জানিব লাগে মানে কথাখিনি
মানে বানপানী হলে তোমাৰ বহুত সমস্যা হয় তোমাৰ মেইনলি খোৱা পানী তাৰ পৰা গৰু, ছাগলী, হাঁহ এইখিনি ৰাখিব কাৰণে এইখিনি ৰাখিব কাৰণে অসুবিধা বান পানী হোৱাৰ লগে লগে মানে চপফালে যেতিয়া পানী হৈ যাব তেতিয়া বেছি মেইন প্ৰব্লেম হৈ যায় খোৱা পানী
অ সেইটো মেইন আৰু তোমালোকৰ এইফালে পানীত পানীতো ইমান ভাল নহয় ন
পানীতো ইমান ভাল নহয় এইফালে মানে নদীৰ নদীৰ লেবেলত যোনটো পানী থাকে সেই পানীটো মানে চাফা নহয় এই চাপ তাতকে মানে নদী পানীতকে বহুত দকে খান্দিব লাগিব তেতিয়াহে তোমাৰ মটৰৰ পানী আইৰণ নথকাকে ওলাব সেইটো মানে এতিয়া আমাৰ বৰ্তমান ঘৰৰ পানীয়ে মানে এতিয়া খোৱাত অসুবিধা হৈছে কাৰণ মানে মোৰ কাৰনেটো বেছি অসুবিধা কাৰণ মোৰ এতিয়া মানে, তোমাৰ ছাব্বিশ বছৰতে চুলি পকিলে, আৰু এইবিলাক মানে বেমাৰ- চেমাৰ বিলাক মেইন কেচ তোমাৰ পানীয়ে,
পানীৰ পা হয় পানীৰ পা হয়- হয়- হয় এতিয়া- এতিয়া তোমালোক, এতিয়া মানে তেনেহলে যথেষ্ট খিনি পানীৰ ক্ষেত্ৰতে হওক বা সেইখিনি যথেষ্টখিনি সেয়া সমস্যা এতিয়া ভুগিবলগীয়া হৈছে তোমালোকৰ জল- জীবন -মিছন আছে নাই সেইফালে,?
জল- জীৱন -মিছন আছে কিন্তু জল- জীৱন- -মিছনৰ পানীটো মানে ইমান উন্নত, পানী এতিয়ালৈকে অহা নাই,
ত, ঠিক নহয় নহ, কিন্তু উম, হয় কিন্তু হয়, হয়, অ', কিন্তু মই তোমাৰ জলদূতৰ ট্ৰেইনিং কৰিছিলো নহয় শুনিছা নে নাই,?
অহ,
অহ, মই জলদূতৰ ট্ৰেনিং অ, জলদূতৰ ট্ৰেইনিং লোৱা মতে মানে আমি যেতিয়া সেই জল-জীৱন -মিছনত সোমাইছিলোঁ, তেতিয়া কিন্তু তাৰ যোন, খিনি প্ৰজেক্ট আছিলে বা যোনখিনি তাৰ ৱৰ্কখিনি আছিলে সেইটো আকৌ তোমাৰ, তোমালোক মানে যিসকল, অকল যিবিলাক মানুহৰ পানীৰ প্ৰবলেম হৈ আছে, সেই মানুহবিলাকৰ সেই প্ৰব্লেমটো পুৰাবৰ কাৰণে আচলতে খাব পৰা পানীৰ ব্যৱস্থা কৰিব পৰাকেহে জল- জীৱন -মিছনটো আৰম্ভ কৰিছিলে। এতিয়া সেই ক্ষেত্ৰত কোনডোখত গাফিলতি হৈছে মই গম নাপাওঁ, কিন্তু আমাৰ গাঁৱত এতিয়া যোনটো জল- জীৱন- মিছন আছে, বা ৱাট, ৱাটাৰ ছাপ, ৱাটাৰ চাপ্লাই আছে সেই ৱাটাৰ চাপ্লাইটোত পানীখিনি কিন্তু আমাৰ গাঁৱৰ কিছু-কিছু লোকে ব্যৱহাৰ কৰে খোৱাৰ ক্ষেত্ৰত, মই পাইছো মানে বহুত কেইুমান মানুহ দেখিছো খোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে কিন্তু।
উম,
শুনিছেনে, আমি যেতিয়া প্ৰজেক্টটোৰ বিষয়ে অধ্যয়ন কৰিছিলো মানে সেই কথাখিনি লে আহিছো, শুনি কৈছো জল- জীৱন -মিছনৰ কথা, তাৰ মানে তোমাৰ বহুত তলত, প্ৰথম কথা তাৰ বহুত তলৰ পৰা অত্যাধুনিক মটৰে মানে কি কৰা হয় পানীখিনি অনা হয়, আমি পঢ়া মতে, মানে দেখিছো নিজে প্ৰেক্টিকেলত যেতিয়া চাইছো, তাৰপিছত তোমাৰ আ-আন্দাৰ, আন্দাৰগ্ৰাউণ্ড যোনটো, অ-মানে পানী খিনি অনাৰ পিছতে তোমাৰ, দুবাৰ ফিল্টাৰ কৰা হয়, ডাঙৰ-ডাঙৰ ফিল্টাৰত। এ, তোমাৰ যোন, খিনি অ-যোনখিনি মানে সেইখিনি বনোৱা ফিল্টাৰে ধৰা শিল, বালি, আইৰণ মানে তোমাৰ হেৰী এইবোৰ, অ', অঙঠা-চঙঠা দি যে বনাই যে, ফিল্টাৰ
উম,
হয়, তেনেকুৱা ধৰণৰ ফিল্টাৰত, ফিল্টাৰ কৰা হয়। তাৰ পিছত আন্দাৰগ্ৰাউণ্ড-আন্দাৰগ্ৰাউণ্ড তোমাৰ হেৰিয়ত, অপ-উম, টেংকিত ৰখা হয়। তাৰ পিছতে কি হয়, সেই যিমানখিনি পানী আছে, পানীখিনি পৰিমান অনুসৰি তাতে তোমাৰ, ব্লিচিঙৰ পৰা ধৰি আৰু কিবা-কিবি, কেলচি, চিয়াম-চেলচিয়াম মিলোৱা হয়, গম পাইছা নাই?
হয়।
আৰু সেই অনুসৰি যদি চাবলৈ যাওঁ, পানীখিনি যদি টেংকি-চেংকিৰ পৰা সকলো যদি চফা হৈ থাকে, তেনেহ'লে পানীখিনি একদম বিশুদ্ধ পানী, খোৱাৰ কাৰণে একদম উপযুক্ত পানী। কিন্তু, সেই ক্ষেত্ৰত যদি কোনোবাখিনি নহয় কোনোবাখিনি যদি গাফিলতি হয় তেনেহ'লে পানীখিনি বিষাক্ত হৈ পৰিব, যাৰ কাৰণে খোৱাৰ-খোৱা ব্যয়ৱস্থাটোৰ ক্ষেত্ৰত আমাৰ মানুহে খাব নোৱাৰিব পানীখিনি জল জীৱনৰ মাচ-মিচনৰ। এনেতো উদ্দেশ্য উদ্দেশ্যটো আছিলে জোন-তোমালোক নিচি নিচিনাই হওঁক বা অঞ্চলৰ মানুহৰ নিচিনাই হওক বা যিসকল মানুহৰ খোৱাৰ পানী কেন্দ্ৰত হেৰি আছিলে, তেওঁলোকৰ বাবোবেই সেইটো প্ৰস্তুত কৰিছিলে, কিন্তু এতিয়া তোমালোকৰ ক্ষেত্ৰত তাত চাগে সঠিক সেইখিনি কোৱা নাই, মোৰ অনুসৰি সেইকাৰণে তেনেকুৱা হৈছে পানীখিনি। তুমি-তুমি-তুমি অ', হয়-হয়।
জল জীৱন মিছনৰ যোনটো প্ৰক্ৰিয়া আছিলে সেইটো তুমি কোৱা প্ৰক্ৰিয়াতোৱে, কিন্তু মানে আমাৰ ইয়াত কি হৈছে তোমাৰ, জল জীৱন মিছনত তেনেকে পানী উঠাইছে যদি তুমি তাৰ পৰা পানী আনিবলৈ যোৱা সেইটো পানী তুমি পিয়ৰ পানীয়ে পাবা তাত কোনো ভেজাল নোপোৱা।
হয়, হয়, হয়।
সেই পানীটো যদি তোমাক ঘৰত দিবলৈ আহে, ঘৰততটো তোমাৰ ডাইৰেক্টকে দিবলৈ নাহে, কিন্তু ইনে ইনডাইৰেকটলি খাবলৈ গ'লে ডাইৰেক্ট দিয়ে ঘৰ সিহঁৰ তাত পানী ছুইচ অন তোমাৰ ইয়াত পানী পাই আহি সেইটো ডাইৰেক্টয়ে হয় কিন্তু মানে কথাটো কথাটো কি হয় সিহঁতৰ যোনটো ইচ টিম হয় মানে যি তুক পাইপ উম পাইপ কানেকশ্যন দিয়ে সেই পাইপ কানেকশ্যনটো যদি ডেইলী পানী নিদিয়ে তাৰ ভিতৰত তোমাৰ আইৰণ বহি যাব পাৰে।
হয়, হয়, হয়।
মানে সেইটো কন্টিনিউ কৰি থাকিলে চাফা পানী আহিব যদি মানে তোমাৰ এদিন দিয়ে এসপ্তাহ মূৰত এদিন দিয়ে তাৰপা আকৌ তিনদিন যদি নিদিয়ে তেতিয়া তাত মানে চাফা পানীটো তোমাৰ পাইপৰ ভিতৰত অইৰণ বহি যায় তাৰপা ইয়াত তেতিয়া পানী টো দিয়ে তিনিদিনৰ মূৰত পানী দিলে তোমাৰ পানীটো ৰঙা হৈ গুছি যায়। আৰু সেই পানীটো মানে খোৱাৰ কাৰণে উপযুক্ত নহয়।
আচ্ছা, আচ্ছা হয় সেই সেই প্ৰব্লেমখিনিতো দেখা দিয়া গৈছে ন' জল জীৱনৰ ক্ষেত্ৰত।
উম, জল জীৱনত মানে তোমাৰ পানীতটো কন্টিনিউ দিব লাগিব। আজি ৰাতিপুৱা দিছে আৱেলি দিব লাগিব আকৌ কাইলে ৰাতিপুৱা দিব লাগিব পৰিলে আবেলি দিব লাগিব এইটো কটিনউ হয় এইটো বন্ধ কৰি থ'ব নোৱাৰে।
হয় আমিতো গাইড বুক কোনো, হয়, হয় আমি গাইড বুকত পোৱা মতে ত' ডেইলী তোমাক তিনিবাৰ দিব লাগে পানী, এবাৰ ৰাতিপুৱা এবাৰ তোমাৰ দুপৰীয়া নে কেতিয়া দিয়ে আৰু লাষ্ট টাইম আবেলি দিয়ে, মই জনামতে কাৰণ গাইডবোৰক অনুসৰি আমি তেনেকে পাইছিলো তিনিবাৰ দিয়ে পানী অ', কিমান মি কাৰণে খুলে জানো তেক সেইখিনি কথা গম পাইছিল হেইকাৰণতে আৰু তোমাৰ পাইপ খিনি ইমান কম উন্নত মানৰ অনু উন্নত মানৰ দিয়া নাই কিন্তু তাত অ', তাত তোমাৰ হেৰি অনুসৰি পাইপ পাইপ খিনিও মানে তেনেকুৱা ধৰণৰ ভাল পাইপে দিয়া হৈছিলে। কিন্তু এইটো ক্ষেত্ৰত তুমি যোনতো কথা ক'লে সেই গাফিলতি টোৰ কাৰণে হ'ব পাৰে তাৰ কাৰণে আমাৰ নিচিনা অ' ছাত্ৰ ছাত্ৰীসকলক জলদূত হিচাপে ই, কৰিছিলে আমি মানে কি কৰিব লাগে তোমাৰ তাতে তাতে ৱাটাৰ চাপ্লাই সমূহত গৈ আমি মানে তোমাৰ সপ্তাহ উমহ সপ্তাহ বাদ নে কেইদিনমানৰ মাজে মাজে গৈ সেইখিনি আমি চাব লাগে গৈ তাতে যিখিনি প্ৰব্লেম আছে তাতে আমাৰ এটা এপ আছে জলো টেপ বুলি এপত আমি সেই কথাবিলাক লিখি পেলাই দি দিলে মানে তাৰ প্ৰব্লেমখিন চল্ভ কৰি দিয়ে মানে তাৰ যোন জলমিত্ৰ থাকে তেওঁক তেওঁলোকে ইনষ্ট্ৰাকন দিয়ে।
উমহ।
গতিকে আমাৰ ইয়াত এবাৰ হয়।
তাত সিহঁতে যোনটো পানীত টেংকী থাকে টেংকীটো তোমাৰ একমাহত যদি এবাৰো চা্ফ নগৰে তেতিয়া তুমি উপযুক্ত পানী নাপাব হয়।
নাপাব পাওঁ সেই সেই মই কথাটো কৈছো সেইখিনিতে কোনোবাখিনি নহয় কোনোবাখিনি গাফিলতি হয় সেইকাৰণে হৈছে কথাখিনি তেনেকুৱা গতিকে তাৰ কাৰণে যদি উপযুক্ত ব্যৱস্থা কৰা হয় তেনেহলে পানী খিনি নিশ্চয় ভাল হব হয় নাই বাৰু
হয় হয়।
অ' গতিকে সেইখিনি কথাই আৰু উ সেইখিনি আৰু বানপানী হলেতো তোমাৰ শ্ শস্যৰো যথেষ্ট ক্ষতি হয় চাগে তোমাৰ ধৰা ধান চান যিবিলাক আছিলে সেইবিলাকৰো যথেষ্ট ক্ষতি হয়।
বানপানী হলে তোমাৰ বিভিন্ন ধৰণৰ সমস্যা হয় বানপানী একাত তোমাৰ খেতি পথাৰতো নষ্ট হৈয়ে নিজৰ মানে খোৱা পানীৰ পৰাই মেইন প্ৰধান সমস্যা হৈ যায় খোৱা পানীতো যদি উপযুক্ত পানী নেপায় পুখী মানুহৰ তোমাৰ বেমাৰত পৰিব পাৰে
বেমাৰ কৰিব পায় হয় হয় হয়। যে, এতিয়াতো যি হ'লেও এতিয়াতো যি হ'লে সমস্যাটো সমাধান হৈছে ন, গতিকে ভালে আছে বাউ ভালেই হৈছে আ হয়, হয়, হয় আশা কৰিছোঁ আৰু, আৰু সেইখিনি যিখিনি সমস্যা আছে সেই সমস্যাখিনি চৰকাৰৰ দৃষ্টিগোচৰ হৈ যিমানখিনি পা সেইখিনি হওঁক তোমালোকে সেইখিন দৃষ্টিগোচৰ কৰাটো দায়িত্ব ৰাইজৰ বা সেইখিনি হেয়িও আছে গতিকে সেইখিনি ভাল হওঁক সেইখিনিয়ে কামনা কৰিম আউ
উম।
তাকে আজি যথে হয়, হয় হয়, নিশ্চয়, নিশ্চয় আকৌ, আকৌ পুনৰ এটা বিষয় লৈ লগ পাম বা
ঠিক আছে দিয়া ধন্যবাদ
অ